হেল্ল'।
অঁহ।
নমস্কাৰ।
উমঁ, নমস্কাৰ।
ভালে আছে?
হাঁ ভালেই আছো। আপনি কেনে আছে?
আছোঁ-আছোঁ ভালে আছোঁ।
উম-উম। তেন্তে কি হাঁ, ঘৰতে আছো।
হয়-হয়। ফোন কৰিলোঁ মানে- ভ্ৰমণৰ বিষয়ে অলপ-অলপ মানে কথা পাতোঁ।
অঁহ', -অঁহ', -অঁহ', -।
যিহেতু গৰমৰ-গৰমৰ বন্ধ। গৰমৰ ছিজন চলি আছে। এয়া ধৰক- বন্ধু-বান্ধৱ মানে লগৰ-লগৰীয়াবিলাক বাহিৰত যাই আছে। ত' আপুনি কিবা পৰিকল্পনা কৰিছে নেকি ভ্ৰমণ- যোৱাৰ? বোলো আপুনি কিবা পৰিকল্পনা কৰিছে ভ্ৰমণ-ভ্ৰমণত? হয়।
এতিয়া তোৰ, যাব কেতিয়াবা।
হয় হয় কেনে কত বা গৈছিল নেকি নহয় মইতো গৈছিলোঁ কেই কেইদিনমান আগত গৈছ ছিলো মই কেইদিনমান আগত গৈছিলো
কত গৈছিলা
মই গৈছিলোঁ আপোনাৰ নেপাল নেপাল গৈছিলোঁ মোটামুটি ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী হয় এনে ধৰক নেপালত চাব লগাটো বস্তু আছে কিবাকিবি নাই মানুহবিলাক ধৰক ভাল তাৰমানে বিৰাট ভদ্ৰ
অ
বিৰাট ভদ্ৰ মানুহ নেপালত তাৰমানে ধৰক দুই দুই তিনটামান বস্তু পালোঁ মই সেইটো আপুনি যদি যোৱা নাই আপোনাক কৈ দূ আপোনাৰ অভিজ্ঞতা হ'ব, যিহেতু হয় বাহিৰত যদি যায়, কেতিয়াবা ভ্ৰমণ কৰিবৰ কাৰণে। ত নেপালত একচুৱেলি, মানুহবিলাক তাৰমানে মহত্ববাদী মিছা কথা নকয়, মিছা কত থাবিলাক মানে ভাল নাপায়, বা একচুৱেলি মিছা কি বস্তু, এইটো মানে গমো নাপায়। বহুত জাগাত তাৰমানে।
ন'।
মেক্সিমাম জেগাত তাৰমানে মিছা কথা নকয়, বহুত ভাল আৰু তাৰে ধৰক খানা দানা বিলাকো মানে বহুত ভাল। একদম মানে, আমি যিটোক মানে কি কয়, এইটো বইল কৰি যে খাওঁ আমি। হয়। বইল, বইল কৰি বইল কৰি খাই তাৰমানে বস্তুবিলাক। ভাল পায় আৰু ধৰক মই যিমানখিনি জাগাত ঘূৰিছোঁ মানে চাহ বগান আছ ছে যদিও সিমান মানে চাহটো ইমান ভাল নাপায়
নাপায়।
হয়, হয়। মানে ধৰক ভ্ৰমণটো আমাৰ কৰিব লাগে, কমচে কম বছৰত একবাৰ হ'লও। ধৰক ইণ্ডিয়াৰ বাহিৰত যদিও যাব নোৱাৰে, ইণ্ডিয়াটো যাব পাৰে আপুনি। মানে, যাব লগা মানে বহুত ঠাই আছে। যিবিলাক আমি আজিকালি, তাৰমানে ধৰক যায়ে পোৱা নাই একচুৱেলি, সেইবিলাক জাগাই একচুৱেলি যাব লাগে, ভ্ৰমণ কৰিলে আপুনি বাহিৰত বহুত কিবা-কিবি শিকিব লগা আছে, জানিব লগা আছে। আৰু বিশেষকে ধৰক, বাস্তৱ মানে বাস্তৱ যিটো, সেই বস্তুটো আপুনি ভ্ৰমণ কৰিলে পাব।
হয়, হয়। আচলতে আমালোকে ভ্ৰম ভ্ৰ হয়, হয় আ আচলতে আমাৰালোকে ভ্ৰহণ কৰিব লাগে, কিয়নো ভ্ৰহণ কৰিলে আমাৰো। এ বহুত কিছু শিকিব পাৰো।
হয়, হয়, হয়।
কেনেকৈ মানুহৰ লগত থাকিব লাগে। কেনেকে কথা পাতিব লাগে, বেলেগ জোগাৰ মানুহৰ লগত। বহুত কিছু চকুৰে নিজে চকুৰে দেখা পাও, বেলেগ বেলেগ। ঠাইৰ মানুহবিলাক কেনে, কেনে, কেনে কালচাৰ মানি চলে কেনে কালচাৰ লৈ থা। কে সিহঁতে কেনেকে খায়, কোনটো বস্তু খায়, কোনটো ভাল, কোনটো বেয়া। বহুত কিছু শিকিব পাৰিব, ভ্ৰমণ কৰিলে, আচলতে কৰিব লাগে। আমি বহুত দিন মান আগত গৈছিলো, এবাৰ মান গুজৰাটত গৈছিলো।
আচ্ছা।
এনে যোৱা নাই, ভ্ৰমণৰ ক্ষেত্ৰত যোৱা নাই, কামৰ কাৰণে গৈছিলো। যাইখিনি এটা জোগাত গৈছিলো, তাতে। পৰিৱেশটো এনেই ভাল আছে।
হয়।
মই তাৰ পৰা এটা জোগাত গৈছিলো, এইটো সাগৰ পাৰত গৈছিলো, দমন। ন বুলি কৈ থাকে, জোগাটোৰ নাম তাত। পৰা সাগৰটো পাৰ হ'লে শ্ৰীলংকা পায়।
আত্সা।
এই সাগৰপাৰত গৈছিলো, সাগৰপাৰত যাই কিনি ভাল লাগিছিল।
হয়', হয়'।
তাত বহুত ঠাইৰ পৰা মানুহ আহি থাকে।
হয়', হয়।
চাব কাৰণে আগৰটো আমালোকেও চালো।
ছিল।
তাতে যাইকেনে আমালোকে দুমাহ মান আছিলো। কামৰ ক্ষেত্ৰত গৈছিলো সেইকাৰণে কাম কৰিছো তাতে। আৰু আপুনি কেতিয়াবাও।
হয়', গুজৰাটৰ মানে আপুনি যিহেতু দুইমাহ আছিল নিশ্চয় অলপ। হলেও মানে অভিজ্ঞতা হৈছে গুজৰাটৰ বিষয়ে। কিছুমানে যিখিনি জাগাত আছিল। কুমচো গোম সেই ঠাইখিনিৰ কিছু হ'লেও অভিজ্ঞতা আছে আপোনাৰ তো। উম, একচুৱেলি মানে প্ৰধান খাদ্যটো কি, আমি যেনেকুৱা। ধৰক অসমত ভাত খাওঁ, বা মানে কি খাই ভাল পায় মানে ফেভাৰেট। কিবা এটা তা আচ।
তাতে তাতেও তাৰ মানুহ বিলাক ভাতে খায়। ৰুটিও খাই ৰুটিটো দুপুৰীয়াই ৰুটি খাই থাকে তাতে। বাৰু এই পুৱাতে ভাত খায়, সন্ধিয়াত ভাত খায়, কিন্তু এটা বস্তু মই তাত পালো।
হয়',
তাতে ভাতৰ লগতো চবজিৰ লগতো মিঠাই খাই থাকে।
আচ্ছা', আচ্ছা',।
ভাতৰ লগতো মিঠা খাই থাকে, চব্জিৰ লগতো মিঠা খাই থাকে, সকলো চব্জিতে মিঠা দি থাকে সি। কিৰেতত মিঠাতে খায়। আমালোকে খাব নোৱাৰো সেইটো।
হয়',
কেনেকুৱা মিঠাতে এটো মিঠা লাগি থাকে।
আচ্ছা আচ্ছা মই আৰু এটা বস্তু শুনা পাইছোঁ, আপোনাৰ এইটো চাইডে গুজৰাট। দেহল্লী মানে দেহল্লী নহয় একচুৱেলি মানে, গুজৰাট কেৰেলা এইটো ছাইডে। আপোনাৰ তাৰমানে আমি যিটো ইয়াতে মানে, মিঠাতেল যে খাওঁ সেই মিঠাতেল বোলে নাখ নাখায় মানে। মানে কক'নাট অইল যিটো নাৰিকল নাৰিকল তেল, নাৰিকল তেল যিটো। হয়',
হয়', হয়', আপুনি যে কৈছে এইটো গুজৰাটত নহ- নহয়- মুম্বাইতো নহয় এইটো। কেৰেলা কেৰেলাত হয় কেৰেলাত আপুনি এইটো তেল নাপায়। কক'নাট তেল যিটো নাৰিকোলৰ সেইটো দি খায় সিহঁতে। ময়ো যোৱা নাই শুনি- শুনা- পাইছো।
হয়', হয়',
যাবল
এনে মানুহবিলাকৰ আচাৰ ব্যৱহাৰ পাতিবিলাক ভালে ন।
হয়', হয়', তাৰে মানুহ বিলাকে কেতো চাই লক। কোনোবাই কাম কৰে কোনোবাই এনে ঘুৰি থাকে ঘূৰি ফুৰি থাকে। কাম কৰিলেও বহুতো মানুহ আছে এনেক ৱা পুৱা মানে পুৱাটো ওলালে সন্ধিয়া আহ ছয় বজাত পাঁচ বজাত গুচি আহে, সিহঁতৰ মা তাৰ মানুহ বিলাকে এনেকুৱা। কোনোবাই পুৱাতে ওলাই ঘৰৰ পৰা ওলাই যোৱা- যোৱাৰ লগে লগে। উম', পাঁচ ঘণ্টা ছয় ঘণ্টামান। এ- এখনত কাম কৰি আহে এটা। ঠাইত কাম কৰে তাৰ পিছত আৰু সন্ধিয়া সাত বজাৰ পৰা ন বজা দহ বজালৈ আৰু বেলেগ ঠাইত কাম কৰি থাকে কোম্পানীত দুট দুটা-দুটা তিনটা-তিনটা কাম কৰি থাকে এজন মানিহে।
আচ্ছা', আচ্ছা',।
এনেই কোনোবাই ঘূৰি নুফুৰে মানে এটা মানুহে দুটা তিনিটা কাম কৰে
হয় এইটোত ধৰক আমাৰ হয় শিকিব শিকিব লগা এটা বস্তু আপোনাৰ মানে যিটো পাইছে মানে অভিগ জ্ঞতা যিটো পাইছে সেইটো কোৱাৰ কাৰণে ধন্যবাদ তাকে মানে ধৰক আমাৰ অসমত মানে নিবনুৱা সমস্যা বহুত মেক্সিমাম মানে শিক্ষিত নিবনুৱাবিলাক তাৰমানে যিবিলাকে মানে পঢ়া শুনা কৰি চাকৰি বাকৰি পোৱা নাই সেইবিলাক কিন্তু মেক্সিমাম বাহিৰত তা আমি যদি মানে সেইটো চাই মানে লক্ষ্য কৰোঁ তেতিয়াহ'লে কিন্তু আমি নিজৰ ঘৰত তে একচুৱেলি মানে দৈনন্দিন জীৱনটো মানে ঘৰত মিলাই চলিব পাৰোঁ আমি তাতে গৌ মানে আল্টিমেট তে আপোনাৰ গুজৰাট কেৰেলা বা আপুনি য'তে নাযায় কিয় কামৰ ক্ষেত্ৰত কামটো কৰিব লাগিব সেই কামটো যদি আমি তাৰমানে ইয়াতে আমাৰ ঘৰত যদি আমি মানে সময় দিওঁ নিশ্চয় আমি হয়তো মানে ম'ৰ এটা বিশ্বাস মানে আমি ইয়াতে ছাকচেছ হ'ব পাৰিম, আমি বাহিৰত যেনেকে কাম কৰোঁ আঠ ঘণ্টা বা দছ ঘণ্টা বা বাৰ ঘণ্টা ইয়াতে এক্সুৱেলি ইমান সময় নালাগে আপুনি আঠ ঘ আঠ ঘণ্টামান ঘৰত যদি আপুনি মানে দুই, চাৰি, পাঁচটা, দছটা ছাগলী পুহিছে বা মুৰ্গী পুহি পুহিছে বা হা হাঁহ পুহিছে, তেনেহলে যদি আমি এটা কিবা কৰিব পাৰো তে তেতিয়াহ'লে আমাৰ দৈনন্দিন জীৱন মানে পৰিয়ালটো পোহপালন দিয়াত হয়তো সুবিধা হ'ব। ভাল হ'ব।
এ হয় হয় আপুনি
এতিয়া হয় আৰু ধৰক বিশেষ
আচলতে আমালোকে হয় আচলত তে মালোকে বাহিৰত যাইখিনি বহু কিছু শিকিব পাৰি যেনে কলো মই চাব আপুনি গুজৰাট গলো গৈছো মই, তো গুজৰাট তৰ পৰা তিন দুইটা, তিনিটামান বস্তু দেখি আহিছো চাই আহিছো কাম এজন মানুহ মানুহে এটা লৈ থাকিব নালাগে, দুটা, তিনিটা ছাইড লব লাগে যেনেকুৱা যেতিয়া কেতিয়াবা কলকাতাত গ'লে আপুনি বেৱচা বেৱচা বেৱচাৰ কাৰণে কিবা শিকি আহিব পাৰিব, যিটো দু দোকানী থাকে, কাপোৰৰ দোকান হওক এনে গেলামালা হ'ব পাৰে এইবোৰ শি কিব পাৰি যেনে আপুনি বিহাৰত গলে গেহু তাত যিটো বস্তু আছে, উৎপাদন গেহুটোত বেছি উৎপাদন হৈ থাক তাত গেহু কেনেকে উৎ উৎপাদন কৰে
হয়।
কি কি কি দিব লাগে তাত?
অ।
এইটো শিকি আহিব পা পাৰোঁ সেইকাৰণত বা বাহিৰত যাব লাগে, বহুত কিছু শিকিব পাৰি আমালোকে।
বিহাৰত আৰু এটা বস্তু আছে আপোনাৰ এই মহ পাল যে মহ'বিলাক, গৰুবিলাক। অলপটো অ কিন্তু বিহাৰৰ মানে মেইন কিন্তু এইটো আপোনাৰ ঘেহুটো খেতি - বাতি কৰে তাৰ লগতে ধৰক মহ ম'হ পোহে, গৰু মানে আপোনাৰ এই আমি যে কও আগত কৈছিলোঁ বাথান তেনেকুৱা বাথান আছে, ডাঙৰ - ডাঙৰ বাথান আছে। ত এইবিলাক একচুৱেলি আমাৰ শিকিব লগা আছে, এইটো একচুৱেলি মানে প একমাত্ৰ ভ্ৰমণৰ জৰিয়তে কিন্তু আমি শিকিব পাৰোঁ।
হয় হয় হয়।
আপুনি কৈছিল যিহেতু এতিয়া মই নেপালত গৈছিলোঁ। তাৰে এটা মানে বাস্তৱ যিটো বাস্তৱ ছবি যিটো সেইটো কিন্তু আমি মানে চাইছো বা দেখিছো। সেই অভিজ্ঞতাখিনি যদি আমি বন্ধু - বান্ধৱৰ লগত মানে শ্বেয়াৰ কৰিব পাৰোঁ যে নাই নেপাল টোচ চাব লগা বস্তু, ভাল বস্তু মানুহৰ ব্যৱহাৰ পাতি ভাল বা মানে খানা- দানাবিলাক মানে একদম মানে অৰ্গেনিকভাৱেই খায় বা ই কৰে ত একচুৱেলি, ভ্ৰমণত আমাৰ শিকিব লগা বহুত আছে। এতিয়া ওচৰে পাঁজৰে যদি যায় তেতিয়া মানে আমাৰ ঘৰৰ চাৰিওফালেও ধৰক আছে কিবা কিবি আছে নথকা নহয় আপোনাৰ এই আমাৰ ঘৰৰ ওচৰতে ৰায়মনা আছে এটা ৰায়মনা আপোনাৰ ৰা ষ্ট্ৰীয় উদ্যান এটা আছে সেইটোতো আপুনিও চাগে শুনা পাইছে তাতেও আমি এবাৰ এনে ফেমিলি লৈ যাব পাৰো ঘৰৰ পৰা ইমান দূৰো নহয় জীৱ জন্তুবিলাকো চাব পাৰো কিছুমান ধৰক আমি কিতাপতে পাও সেইটো আপোনাৰ নিজে চ চককৈ যেতিয়া চাম সেইটো ভালো লাগিব হয় নহয়
হয় হয় হয় আচলতে আপুনি কিতাপত যিটো পায় সেই টো মানে দুই বছৰ পাঁচ বছৰ মান পিছত পাহৰি যায়
হয় হয়
অলপৰ অলপ হলেও পাহৰি যায় আপুনি নিজা চকু যিটো দেখিব সেইটো কে তিয়াও পাহৰি নাযায় সেইকাৰণেই নিজে চকু দেখিব লাগে উম
আৰু ভ্ৰমণতো ধৰক আপোনাৰ বহুত শি ক্ষা মানে মানে শিক্ষণীয় বস্তু আপুনি বহুত বহুত বহুত কিবা কিবি শিকিব পাৰিব আপুনি